হয় নমস্কাৰ।
হেল্ল, হেল্ল নমস্কাৰ দাদা।
হয় নমস্কাৰ, নমস্কাৰ।
হয় অ আপুনি শুনি আছনে?
হয় শুনি আছো।
হয় কোৱা। পোন প্ৰথমতে আপোনাক মই মোৰ আ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।
হয় ধন্যবাদ। মোৰ ফালেও আপোনালৈ বহুত বহুত ধন্যবাদ জনালো।
ৰবাট
উম।
অ এতিয়া মই আপোনাৰ লগত কিছু বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো। আহ আপুনি যদি ব্যস্ত নাই তেতিয়া আপোনাৰ লগত কথা পাতিব পাৰিমনে?
হয় পাৰিব, কওক।
হয় আমাৰ এতিয়া বিষয়টো হ'ল যিটো আমাৰ মডাৰ্ণ টেকন'লজি বুলি আমি জানো।
হয়, হয়।
সেই টেকনলজিবোৰ আ আজি-কালিৰ যুগত কেনেকৈ ডেভেলপ হৈছি মানুৰ যিটো চিন্তা ধাৰা কিমান ডেভেলপ হৈ যাই আছে আৰু লগতে আ আমাৰ যিটো গাড়ী চলাৰ কাৰণে আমাৰ যিটো বাহন সেইবোৰ চলাৰ কাৰণে আমি এই পৃথিৱীৰ যি তলৰ পৰাই যি আমি আ কিছুমান খনিৰ বস্তু যাক আমি সম্পদ কিছুমান পেট্ৰল, ডিজেল কেনেকৈ আমি আ ৰিফাইন কৰি কেনে ওলাই আছো কি ধৰণে এইটো প্ৰচেছ কি ধৰণৰ প্ৰচেছত আমি ওলাও। সেইবিলাৰ ওপৰত আমি আ অলপমান আপুনি চমুকৈ মোক জনাব পাৰিবনে?
হয়, হয়।
হয়।
অ। বহুত ভাল প্ৰশ্ন আপুনি মোক সুধিছে। মই যিমান পাৰো চেষ্টা কৰিম উত্তৰ দিবলৈ। আ ইটা আমাৰ আপ্ৰেড বুলি ক'লে
হয়, হয়।
আমি আগতকৈ বহুতখিনি আমি উন্নতৰ ফালে গতি কৰিছো বা আপগ্ৰেড হৈছো।
হয়, হয়।
তেনেকৈ আগৰ দিনত আমি অ
হয়।
সিটোৰ পৰা সিটোত ফোন কৰিবলৈ বা বেছি খবৰ পাতি লবলৈ এজন মানুহৰ দূৰ দূৰণিত আমি খবৰ লবলৈ
হয় হয়।
আমি চিঠিৰ জৰিয়তে খবৰ লব লগা হৈছিল।
হয় নিশ্চয়।
অ সেই সময়ত ফোন বা টেলিফোন ইমান নাছিলে-
হয় হয়।
কিন্তু আজিৰ দিনত মোবাইল ফোন চবৰে হাতে হাতে হৈ গ'ল।
হয় হয়।
সেইকাৰণে আজিকালি
হয়।
অ বহুত কম সময়ৰ ভিতৰতে আমি
হয়।
ইমান দূৰ দূৰণিৰ নাথাকক কিয় আমি সেই মোবাইলৰ দ্বাৰাই আমি খবৰ ল'বা বা কথা পাতিবলৈ আমি
হয়, আমি মানে হ কম সময়ৰ মাজতে আমি সংযোগটো কৰিব পাৰো আৰু
হয় হয় হয়।
হয়
অঁ আৰু সেনেকৈ পইচাৰ ক্ষেত্ৰতো আমাৰ এ টি এম মেচিন বা এতিয়া মোবাইলতে আমাৰ গুগল পে' ফোন তে সেইবোৰ ইউচ কৰিব লগা হৈছে, যাৰ সহায়ত আমি বেংকৰ আমি আগতে বিশেষকৈ আগৰ দিনত বহুত লাইন লাইন পাতি ধৰিব লগা হৈছিল- বেংকত বেংকৰ ক্ষেত্ৰত কিন্তু আজিকালি সেই টেকনলজি ওলাৰ ক্ষেত্ৰত মোবাইলৰ ফলত আমি পইচা লেন দেন কৰাটো বহুত সহজ উপায় হৈ গৈছে, যত নেকি আমি বেংকত আঁ থিয় হৈ থাকিব নালাগে বা কাগজ এখন লিখি জমা কৰি এনেকুৱা কৰিব নালাগে আৰু কিয়নোতো আমি অ খুব কম সময়ৰ ভিতৰতে আমি যিমান আমাৰ প্ৰয়োজনীয় টকা সেইখিনিয়ে আমি গ্ৰহণ কৰিবলৈ সক্ষম হওঁ। এ টি এমৰ জৰিয়তে। অঁ মানে আগৰ দিনত তো বহুত কঠিন হৈ গৈছিল পইচাৰ ক্ষেত্ৰতো আগৰ দিনত সেনেকুৱা টেকনলজি নাছিল গতিকে বেংকত অঁ আৰু বহুত দূৰ দূৰ দূৰণিৰ পৰা বেংকত আহিছিল
হয় হয়।
তাৰপিছত বেংকৰ কাম সম্পূৰ্ণ হোৱালৈকে তেওঁ ঘৰত উভতি যোৱাতে বহুত সময় লাগি গৈছিল
হয় হয়।
আৰু বেংকত বহুত মানুহৰ ভিৰ যথেষ্ট কষ্ট আমি দেখিবলৈ পাইছিলোঁ কিন্তু আজিকালি মোবাইল যুগেৰে
হয়।
সেইবোৰ নাইকিয়া হৈ গ'ল মানে
হয়।
বহুত উন্নত ফালৰ ফালে দিশ আগবাঢ়িছে সেইটো আমি কব পাৰো-
হয়
আৰু ইটো ঠাইৰ পৰা আনটো ঠাইললৈ গলেও আমি আগৰ দিনত খোজকাঢ়ি বা চাইকেলো সিমান নাছিলে আৰু সিফালে
হয় ঘৰৰ ঘৰৰ অৱস্থাও আমাৰ সিমান ভাল ন হোৱা নাছিল আগৰ দিনত
হয় হয় হয়
সেই দিশত আগতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব লগা হলে বহুত কষ্ট
মাজেৰে যাব লগা আছিল তাৰ মাজতে বহুত সময় বেছি সময় লগাইছিল আৰু তা তাৰে মাজতে আমাৰ ৰাস্তা ঘাট পদুলি বহুত বেয়া আছিলে বা নদী জেগাত থকা আমাৰ দলং ভাল এখন দলং নাছিলে সেই নদীৰে যাব লগা হৈছিল কিন্তু এতিয়া বহুত উন্নত হৈছে যে ৰাস্তা ঘাট পদূলি এতিয়া ভাল হৈছে আৰু কি বুলি কয় দলং হৈছে ডাঙৰ ডাঙৰ ব্ৰিজ হৈছে
নহয় জানো আপুনি শুনি আছে নে? হেল্ল' তুমি শুনি আছ নে? হেল্ল দা